হেল্ল' অ কি কৰি আছ
এ বহি আছো
খোৱা বোৱা কলেে
কলো কলো তোমালোকে
অ আহ মই এই খাই উঠি আহিছো চবেই ভাল নহয়
কিহে ভাল ভাল
অ ভাত হে দালি আছিলে তাৰছত এটা দাংবদ আলুগুটি ভাজি সদায় আম দুটা কাটি ললো তেনেকেই খালো
অ ঘৰলে কেতিয়া আহিলা
ঘৰলে মই আজি আহিছো এ গাটো ভাল নহয় সেইটো কাৰণে আহিছিলো
কি হৈছে
এ হেৰি এইটো কিছে গেছেই নে কি না জানো একদম পিঠি চাটা খোচ মাৰি ধৰিছে খোজ চোজ কাঢ়িব বৰকে নোৱাৰো তাত থাকিলে অনপতে কাম কৰিয়ে থকা হয় সেইটো কাৰণে মায়ে বোলে ইয়ালৈকে গুচি আহ
ডক্টৰক দেখুৱা নাই নে কি
ড্ক্তৰক এ হেৰি ওচৰৰে খৰা এজনক মাতিছেহে আহিব খুৰা তাৰপছতে যদি এইফালে ঠিক নাপাও কাইলৈ এতিয়া মেডিকেললৈ যাম আজি দেওবাৰ যে
অ একেব
এ খোজকাাঢ়িব পা অলপ অলপ পাও মানে তেনেকে ইমান স্পীডত খোজ কাঢ়িব নোৱাৰো বকে কথা সকলি শিকিলে মানে হেৰি হৈ যায় সেই তেনেকুৱা অ লোৱাও আহিছে এই ওচৰৰ খুুৰীহঁতৰ লৰাাহঁতৰ লগত খেলি আছেগে
অ অ ভাল
ভিদ সেই ঘৰতে আছে আজি বজাৰ বজাৰ আহিব নোৱাৰিলে কাইলে মানে চাগে আহি ওলাবহি শুনিছনে
তাত কিবা লগাই যা নেকি হেল্ল'
তাত হে লগাই থোৱা আছে গামোচা লগাই থোৱা আছে ববহে পোৱা ন সেই গা বেয়া কাৰণে আঠ আঠখন লগাইছিলো শুনিছ হা হেল্ল' অ ডাঙৰ ফুলৰ শুনিছ আহ শুনি আছো মই
মইো কৈছোঁ
অ অ দাদা কিহে খালি ভাত
আমাৰ দালি আলু তাৰাপা এতিয়া বজাৰলৈ গৈছিলে মাছ আনিছে
অ
মাছ ফ্ৰাই কৰিব আৰু এতিয়া হ'ব সেয়াই হব
অ
তাৰপা লৰাহঁতে কি কৰি আছে
এ লোৱা খেলিবলে গ'ল
ডাঙৰ ল'ৰা ডাঙৰ ল'ৰা
অ সি কিবা হে চাহজাহ আনি দ আনিবলৈ অকমান আঁতৰলে ওলাই গৈছে
অ মাহঁতে কি কৰি
ওচৰ দাদা লৰাটোৰ লগত মা সেই তাঁত বৈ আছে
আজি সেইফালে বৰষুণ না দিয়া নি
বৰষুণ হেই ৰাতিপুৱাতে দিছিলে এতিয়াহে দিয়া নাইকিয়া
তহঁততে সেইতু চাইডে কি তাঁত তাঁত চাত লগাইছ নে কিনো
আমাৰ মই তাতঁ লগাই আছিলো গামোচা লগো
অ গামোচা চামোচা লগোৱা নাই
গামচা লগাইছিলো লগাইছিল
অ অ অ অ সেইফালে বৰষুণ দিছে নি
বৰষুণ দিছে নে কি সেইটো চাইডে বোলো
এতিয়া অকণমান বৰষুণ কমিছে
অ অ
খালি ৰাতিপুৱাই দি আছে
অ চবতে হৈছে তেতিয়াহলে তেনেকে কালি ৰা কম দি মেখেল গজা নাই ভয়ৰ চতত লাইট ইচ্ছা লগ কৰি মেলি মনে মনে শুই আছো আৰু
অ কালি অ একেৰা বৰষুণে দি আছে বুলি ক'লে ব নহয় গাজি
একেৰাহে বৰষুণ ধেকনী বিজুলী তেনেকে মাৰি আছে য'তে ত'তে মানুহ মৰিছে সেইকাৰণে ভয়ে লাগে কিবা ৱাহ
অ তাতে
অ
ঢেৰ মানুহ মৰিছে চক পৰি পৰি
অ ঢেৰ মৰিছে গৰু গাই পৰা ধৰিলে মানুহে চানুহে ঢেৰ মৰিছে
অ ম নিউজতটো খুলিবই নোৱাৰে অকল বোলে আজি অ কি মেঘে গাজিছিলে কাৰণে মানুহ মলে এনেকে শুনি থাকো
অ অ নকবি অ এইফালে তটা কেতিয়া আহিবি
মই এইফালে একেবাৰে মাটি চাটি ৰুইহে যাম
অ ইয়াতো সহায় কৰিবলৈ আহিব লাগে এ মাহঁতক
এ তাক সহায় কৰিবলৈ অঁত হোৱা মানুহ আছে দেখোন
উম
অ ব
আহ আহ তাত কি শুকান কে ৰুব লাগে নি হ
অহ
অ চবৰ একে আমাৰ সেইটো চাইডেও তেনেকুৱা একেদিনাখনেই ৰুব লাগে চব।
অ' কঠিয়াও তুলি থব নোৱাৰি বৰষা নহয়।
অ', আমাৰ সেইটো চাইদে তেনেকুৱা নহলে হেৰিয়ে মেচিনে পানী দি মাটি ৰুব লাগে।
আ, আহ। কি? অহ। হেল্ল'। অহ, ক। অ', শুনি আছোঁ মই। অ', মই শুনি আছোঁ। শুনি আছোঁ মই। শুনিছা নাই?
হেল্ল', শুনিছা নাই?
হেল্ল'।
শুনিছোঁ। হেল্ল', শুনিছা নাই এতিয়া?
অ', শুনি আছোঁ।
অ', আমাৰ এইফালে আকৌ লগাই পানী উঠাবলে আকৌ পানীয়ে নাই ঠাণ্ডাত।
অ', অ', আমাৰ আকৌ এনেকে ডাইৰেক্ট দদ বৰিং যে আমাৰ সেইটো কাৰণে ভাল। বামখেতি কৰা হয়, যে, বামখেতি চিজনত তেনেকে পানী দিয়া হয়, এতিয়া আকৌ তেনেকে আমি, আমি মাটি ৰোৱা দিনাখনতো তেনেকে পানী পেলাই দিছোঁ, বৰ ন' চিপচিপকে দি আছে, লগতে আৰু বেচিন লগাই দিছোঁ।
অ',
আমাৰ আকৌ, ইয়াত আকৌ তেনেকে লগাবলৈ সুবিধা নাপায় যে, পানী আহে, পানীয়ে নাই ঠাণ্ডাত
অ'।
পুখুৰীৰ পৰা উঠাবলৈ হ'লেও আমাৰ মাটিখিনি দূৰত যে।
ডাইৰেক্ট বৰিং কৰি ল'ব লাগে সেইটো চাইডেয়ো।
অ'। এ, তাত বাম তা-তাত-এ তাত বাম খেতি নকৰে যে, সেইটোকাৰণে বৰিং নকৰে আকৌ।
অ', অ', অ'।
বামখেতি আমাৰ এই ঘৰত দুৱাৰমুখতে আছেই।
অ'।
আকৌনো তাতনো এনেই বৰিংটো কৰিনো আৰু খেতিকনৰ কাৰণে।
অ'।
একেদিনাই ৰোৱে আকৌ সেইটোকাৰণে কঠীয়া তুলিবোৰ থ'ব পৰাও সুবিধা নাই।
অ'।
কঠীয়া তুলি থ'লে আকৌ পানী নহয়, শুকাই যায় নহয়।
অ'। আমাৰ সেইটো কাৰণে ভাল আৰু যেনিবা একদম যিমান বৰষুণ দিলেও, নিদিলেও হেৰি কৰি লৈ পেলাই দিব পাৰি আৰু ব-নে, মেচিনে দিলে মানে কষ্ট বেছি হয়, একদম লগতে ৰুই আজৰি কৰিব লাগে নহ'লে শুকাই গ'লে পুৰা শুকাই একেবাৰে গুচি যায় যে
মেচিনে পানী তুলিলেও সেই লগত বৰষুণ দি
অ', আমাৰ বোকা দিয়া কিদিনা সেই লগত বৰষুণ দি আছে লগতে আৰু ৰুবলৈ ধুনীয়াই হৈছে।
অ', নহ'লে হেই অকল যদি মেচিনে পানী উঠাই তেতিয়া লগতে ৰুলেহে ৰোৱা নহলে ৰো
উম্, নোৱাৰি নোৱাৰি।
যা পেহা পেহীৰ গা মোৰ ঠিকে আছে?
আছে আছে। এ পেহা বজাৰলে গৈছিলে বজাৰৰ পৰা আহিছে পেহীয়ে মাছ ফ্ৰাই কৰিব লৈছে।
অ', অ', বহুত দিন দেখা নাই পেহা পেহীক পাই।
অ', কপা দেখিবা আহি
তাকেহে আৰু মই যেতিয়া ঘলে আহো তেতিয়া নাহ আহে বা মই, তেওঁলোক আহিলে মই নাহো তেনেকুৱা হয় আকৌ।
অ', আমাৰ পেহা পেহাহঁত বহুত দিন হ'ল, যোৱাই নাই পেহীও যোৱা নাই।
অ', এতিয়া তই অকলে অকলে আহিব পৰা পা ধৈল অকলে অকলে আহিব ললি যে।
অ', অকলে অকলে যাওঁ যে।
অ', সেইটোৱে, আগতেহে হেৰি লগত আহিব লাগে।
হ'লেও এইবাৰ ব হেৰি খুৰাই নিবলৈ আহিছিলে ভূত দিবলে, তাৰ পিছত আকৌ ববাই থবলৈ--! আহিছিল।
অ', তেতিয়া বত্তা যোৱাৰ কথা গম পাওঁ, কিন্তু খোৱা ইয়াৰ পৰা যোৱাৰ কথা গম নাপাওঁ।
অ', বত্তাই থ'বলৈ আহিছিলে, খুৰাই নিবলৈ আহিছিলে।
অ', অ'।
দলি ক'ত গ'ল?
আছে ভিতৰতে আছে তাই।
অ', কলেজ নাই যোৱা নি।
কলেজ আজি দেওবাৰ হে।
অ', অ', এ তহঁতৰ একজাম হ'ল নাই?
আহ আহ।
একজাম হ'ল নাই?
এহ তেখেতৰ একজাম চলি আছে নেকি।
অ', এইবাৰ ফ'ৰ্ড চেমৰ ফাইনেল নহয় জানোঁ।
অ',
অ',
ফাইনেল।
ল'ৰা কিহত এই ল'ৰা এইবাৰ কিহত?
ল'ৰা এবাৰ তৃতীয় শ্ৰেণীলৈ পালে।
অ'।
সেই তাৰো পৰীক্ষা পাতি দিয় আজৰি হ'লতহে মই আহিছোঁ। কেইবাদিনো হৈ গ'ল গা--! বেয়া হৈ থকা তথাপিও ধৈৰ্য ধৰি আছোঁ। মই বোলো পৰীক্ষাতো আজৰি হৈ লওঁক তাৰ পিছতহে যাম আও।
নহ'লে আকৌ এৰি থৈ আহিলে আকৌ মাকক বিচাৰি থাকিব নহয়।
অ', সেইটোয়ে, সেইটো কাৰণে মই হেৰি কৰি আহিছো, বোলো পৰীক্ষাটো দি আজৰি হৈ লওঁক। তা-তাৰপিছত বোলো যাম আৰু।
আজি আঠাইছ তাৰিখ হ'লেই, তাৰ পৰা পৰখিলৈপৰা দেখোন গৰম বুধবাৰৰ পৰা বন্ধয়ে।
অ'।
স্কুল নগলেও হ'ব আৰু এমাহ।
সেইটো কাৰণেই আহিছোঁ মই বোলো দুদিনমান তেতিয়া থাকিব পাৰিম।
অ'।
তোৰ পঢ়াৰ আজৰি হ'ল নে কি?
অ', মোৰ ডিগ্ৰী কমপ্লিট হ'ল নহয়, দুহেজাৰ চৌবিশতে হ'ল দেখোন।
অ', অ', তাৰপিছৰ পৰা আকৌ হেৰি লোৱা নাই আৰু বিয়েলেট ডিয়েলেট কৰা নাই।
নাই কৰা, নাই কৰা, ধেই পইচা লাগে অ',।
এ পইচাটো আৰু বহুত লাগিব আৰু।
সেই পইচাৰ অভাৱতে পঢ়া থাকি গল। ক'ত পাম ইমান পইচা?
উম, এ নিজে টিউচন চিউচন বিচাৰি পেলাই কৰিব লাগে।
অ টিউচন কৰি আছো দুটা তিনিটা কৰো আৰু হৈ যা মই অকলেহে
উম
আৰু ন কি নো কই
উম
পঢ়াবলৈ ইমান পইচা নে
উম হয় অ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ বিলাকৰ সেইবিলাকেই বিপদ
উম
সহজে পঢ়ো পিলেও হ হ যিমান মন নাথাকক লাগিলে
অ হেৰি আকৌ এ আমাৰ ইয়াত নাই যে আঁতৰলে যাব লাগে
অ আমাৰ পৰাাৰ ওচৰতে বাৰু সেয়া
অ আঁতৰলৈ যোৱা মানে আকৌ এখন ঘৰ বস্তু লাগিবই দেখোন
অ আমাৰো এবছৰ মমান থাকি পেলাই পঢ়িলে তাৰপিছতহে গহলাই আহিছে
অ
তাৰ পিছত আকৌ সেইবোৰ লগৰ লৰা ল'ৰা ছোৱালীৰ লগত লগ মিলাবলে আকৌ দেখোন খোৱা বোৱা কানি কাপোৰৰ পৰা কিমান লাগিব
উম সেইটো কাৰণেতো ত আমাৰ ঘৰলৈ গুচি আহিলে সেইবিলাক সতে কিমান মিলাই মিলাই থাকিব
মিলাত উ কাপোৰ কানি মিলোৱাাতটো মিলোৱা আকৌ কিবা এটা খাও বুলি ক'ব পইচা তুলিব সেইফালে দিব লাগিব
চব ফালে দিব লাগে একদম কৈছ ন সেইকিন মাথাাতটো গম হৈ যায় নিজৰ ঘৰত নাখালেও তাইক দিবই লাগিব কিবা এটা কৰিবই লাগিব বোলে আমুকৰ বাৰ্থডে পাতিছে তাক গিফ্ট দিম বুলি ভাবিছে সেই তাত দিবই লাগিব পাৰ্টি কৰিম বুলি ভাবিছে তাত দিবই লাগিব
মনে সময়ানে তুলিব কেক টো বা কিবা এটা দিব লাগিব
অ অ সেইবিলাকে সেইবিলাকৰ জহতে তম ঘৰত থকাই ভাল সেইবিলাকলৈ গৈ পেলাই হেৰি নকোৱাই ভাল
অ এতিয়া সেইবিলাকো যহতে ন মানুহবোৰ মৰিছে
উম
ধনী মানুহ বিলাকে এতিয়া পাইছে ৰেংক মিলাই দিবলৈ এতিয়া আমাৰ বিলাকৰ তেহেত ক'বাললৈ যাওঁ বুলি ক'ব নগলেও কব বো এজনী নেযায় আকৌ গ'লেও গোটেই পইচা দোৱা খৰচ কা দিব ইমান খিনি
উম অ ছোৱালী হ'ব দে অঐ বৰষুণ দিছে মই এই কাপোৰ খিনি সামৰি ল